এয়া কাপোৰ দম। তুমি কি কৰি আছা?
মই এতিয়া ৰন্ধা-বঢ়া কৰি বাট-চাত বনাই টিফিন দিলো খাই গলে। এতিয়া আকৌ এ ম কদুমনি যাব লাগিব।
কিয়
এই চকুৰ ফিংগাৰ দিব লাগে বোলে
ক'ত
এয়া খালী তা কৈছে। গুটৰ কাৰণে চকুল কাৰ চকুৰ ফিংগাৰ গোটৰ কণ লৈ আছে বোলে
অ অ অনলাইন কৰি আছে
তোমালোকে কৰা নাই
আমি চকুৰ পিংগাৰ দিয়া নাই
মাতি আছে চকুৰ বিগা দিবলৈ যাও গৈ কেনে কি হয় এতিয়া দহটাত বাজি দশটা বজাত মাতিছ
আহ হ যৱ
আকৌ আহি যাম আহিককৌ উম দুপৰীয়া যাব লাগিব বোৱাৰীক লৈ ড্টৰৰ ওচৰত
আহ
তিনটা বজাত বয় বলে ডাকটৰ
ঠিক আছে।
নাযাও ঘৰত নাযাও কদুমণিৰ পৰা আহি যাম
অ' সেইকাৰণে খালিদাই ফোন মাৰিছিলে
অ' এতিয়া ইমাৰ্জেঞ্চি পিছত কৈছো ক দশটা বজাত ওলাবা পিছত কেনে গুচি যাবা অ ঠিক আছে দহটা বজাত যাই আহি যাম ক আমাৰ ক আহিব আমি ক না যাওঁ মোৰ বেলেগ কাম আছে আকৌ ছোৱালী কালি পৰীক্ষাও আছে কি কৰিম যে এতিয়া বহি থাকিলেতো নহব
বহি থাকিল হব। কাম শেষ হোৱা নাই আমিয়া ঘুৰি আহিছো কাপোৰ কানি ধুব লাগে
ক'ত গৈছিলা
এয়া কালি যে গৈছিলো বতামাৰী আজি ফোন মাৰি আছে সেইটো জোৱাই গড়ৰ পৰা শাহ ৰগৰ পৰা সেই কালি বজাৰত লগ পাই কলে তুমি ভয় কৰিছা বোৱাৰীক দেখা নাই তুমি আজি যাবা ছোৱালী কৈ আছে যে মই আহিলে স্কুলৰ পঢ়া তেতিয়াহে যাবা
এতিয়া কি কৰিবা যাবা চাবলৈ
যাব লাগিব নহলে কি কব মানুহে এয়া আমাৰ মাটি খিনি যে লৈছিল সিহঁতে যে বিক্ৰী কৰিলে সেইটো কৰৰত দাবাদ দিলে বিয়া বিয়াত যোৱা নাই।
মাাটি চ চয়া আহগ খ আহ যাবাব
অ' কালিও কলে ফুন মাৰি কলে আকৌ দাৱাত দিলে মানুহে ক'ব যে বেছি মাতিলে দাম নিদিয়ে
এতি বিন্দুতো ঘৰতে আছে নহয় তুমি লৈ যোৱা
এই ল'ৰা ছোৱালী আহিলে বিন্দুক লৈ যাম বাাটমালাক গুচি যাম বাইক লৈ এই এক ঘণ্টা আধা ঘণ্টা দেৰি কৰি আহ যাম
সেইট কৰিবা নহলেতো মানো নাক ন লৰাত পৰীক্ষা আছে ন
অ আজি দিলে আৰু এটা থাকিব
পিছত সিহঁতক গৰম বন্ধ দিব
গৰম বন্ধ দিব লৰাই কৈ আছে মই এই গৰম বন্ধত টাইছৰ কামত গুচি যাম
কাল ব যাব
তালি চকা ম বহিল তাৰ এয় স্কুলৰ লগৰ মানুহ যে তাৰ দাদাই বোলে এজনী লৰাৰ লগত দাদাই বোলে এজনী মিস্ত্ৰী আছে পাঁচশ টকা হাজিৰা দিব আৰু তেল খৰচ দিব
আকৌ তোমাৰ হেৰি তাৰপিছত কষ্ট কম তো
অ এই সিহঁতে তেলতটো বঢ়াই দিব গাড়ী বঢ়াই দিব নিব খোৱা খৰচা আৰু পাঁচশ টকা কৰি দিব
তেনেহ'লেতো হৈছে ভালেই সেইটোে ভাল
অ সেইটো যদি কাম মিলাব পাৰে তেতিয়লে তোমাক ক দু দিল আগে মাতি দিম
ন সিহটো পকা মিস্ত্ৰীয়ে
সিহঁতে যে কি পকা মিস্ত্ৰ্ৰী কি কচা মিস্ত্ৰ্ৰী কি কুতো নাজানে
কাম পকা কাম থাকিলে মাতি দিবা তাতে কৰি দিব বেছ
সেইটো হুজাই চাইডত কৰিব লাগিব
সিহঁতৰ লগত খবৰ লগালে পাবতো পকা কামতো তাতে পোৱা যাব
উম উম ইফালে কৰিলে পইচা বেছি দিয়ে আমাৰ নহালীয়া মানুহ চিলিটিয় মানুহ যে এইবিলাকে বেচি দিয়ে
সেইটোোৱেইটোো যাব দিয়া পইচা গোটেই খিনি শিকি থাকিলে ভাল তাক
উম যাব দিম কৈ
স্কুল পঢ়াও হ'ল এইটো চ চাম নিজে শিকিলে ভাল যেতিয়া
স পতাৰৰত কৈছিলাম যে হেৰি গতিয়া লগাব পাৰ আমি এইবিলাক নাযাওক আমি ইমান গৰমত থাকিব নোৱাৰিম আমি এইবিলাক কাম নোৱাৰিম
এইকেইটা কৰিলে আৰু গাটো বেয়া হৈ যায় বেছি বোকা
উম উম সৰু ল'ৰাটোোক কৈ আছে আকৌ মই এইবিলাক কি কৰিম
উম সি খেতি বাতি কৰি ভাল পায়
অহ। এয়া গৰমৰ বন্ধ আহিছে, বদমাচি কৰি থাকোতে ক কাঠীয়া লগাব মানুহে, লগাই থাকক যিমানেই লগাব সেই সেইটো।
ঠিকে আছে, কৰিব দিয়া, বহিটো
চাৰি হাজাৰ টকা লগাই দিলে। আকৌ এতিয়া যদি লগাই দিয়ে তে কিবা এটা কৰিব পাৰি।
সেইটোৱেটু, ত জি নিজে নিজে কিবা এটা কৰাটো বহুত।
বহি থাকিলে কি হ'ব! বহি থাকিলে মোবাইল লৈ টিপিব, খং উঠিব, ঘৰৰ প ৰা এইটো কৰিব, সেইটো কৰিব, হেই, বন্ধ থাকিব কামত লাগি থাক।
সেইটোৱেতো, কাম চাম কৰি যিটো, ইস্কুলো পঢ়িলে, কাম-চামো শিকিলে।
অ, সি কৈ আছে মই একদম, ফাইনেলটো দি গুচি যাম, একদম গুচি যাম। ব ডাঙৰটো কয় কি, মই নাযাওঁ, আমি ইয়াতে, থাকি যাম। তাক বোলে, যাবলৈ মন নাযায়।
অ', দূৰত যাব মন নাযায়।
উম, দূৰত যাবলৈ মন নাযায়।
সেইটোৱেতো।
দিব লাগিব, এইবিলাকে ফাং ফুং কৰি থাকিলে হ'ব নেকি?
নাই, কাম চাম শিকি থাকিলে ভাল আৰু কাম কৰিলে পইচা হ'ব, স্কুল পৰা বন্ধ আছে বহি থাকিব দিয়ক, বেকাৰ বহিব নিদিবা দুখীয়া মানুহ, ইমানতো পইচা নাই যে বহি বহি
উম, বহি খালে হ'ব নেকি!
সেইটোৱেতো, কৰিব লাগিব। নহ'লেতো আকৌ, বহি থাকিলে পইচা বেছি খৰচ। কামো শিক
অ কাম এটা নাই এটা দৌৰিব লাগে, এটা নাই এ এটা কৰিব লাগে, এয়া তোমাৰ জোঁৱাইটো পকা কাম চাৰা একো শিকা নাই। এটা ওলালে আৰু এটা বেলেগ কাম ওলালে নকৰে।
সেইটোৱেতো।
সেইকাৰণে, আমাৰ ল'ৰাটো এয়া, নিজৰ গাড়ী চলাই, ট্ৰেক্টৰ চলাই।
সেইটোৱেতো, চব চবখিনি শিকিলে দুখ নাপ তাকে, কাম কেইটা পাৰে, যিটো পাৰে সেইটোতে সোমাব পাৰিব। এতিয়া, এটা কাম শিকিলেতো ইয়াত তাতেই আশা কৰি বহিব লাগিব, এইটো হ'ব, তেতিয়া কৰিম, তেতিয়া খাম।
উম, যেতিয়া নাই তেতিয়া বহি
বহি থাকিব।
এইবিলাক কৰিলে হ'ব নেকি?
হুম, আজিকালি বহুত ডেণ্ডেৰাছ ল'ৰা ছোৱালী হ'ব, আমাতকৈ ডেণ্ডেৰাছ বেছি কি হ'ব, আজিকালি এইয়া ছোৱালীটো কৈ আছে আমাৰ দুশ টকা নিলা কিয় দিয়া দিয়া নাই? মই কি কৈছিলো, কালি এই কি হেৰি এটা আনি দিবলৈ, মোৰ চেণ্ডেল লাগিব।
অ, পইচা লৈছিলা তাৰ পৰা?
সৰুটোৱে কৈ আছে, মোৰ পৰা পইচা লৈছা। মোক বেট এটা আনি দিব লাগিব।
ো ছোৱালীৰ পৰা ল'লে মোক মকয় একো নকয় পইচাটো দিয়ে
উম নকয় এইটো নকয় এইটো বদমাৰ ছোৱালী আমাৰতটো
নাই মোৰতো ক'ব যে নাথাকিলে লৈ লো বহুত পইচা সি নিজে নিজে জমাই দুশ তিনিশ টকাাই ই এই বাৰু তাৰ পৰা ওলাই কেনে পিছত দুদিন চলিলো
সেই বি বদমছ স কালিও খালে তাৰ মাহিৰ ফতৰ দোকানত বিশ টকা আজি এনেই পঠাইছিলো স্কুলত যা
কালি কালি এশ টকা এটা দিছে তাৰ দেউতাকক দি কেনে কৈছে কৈ তাতে খালে এতিয়া দুদিন আগত তাৰ দেউত ক কৈ আছে কোৱা আবা ই বিশ টকা এটা দিছো তোমাক পকেটত খুৰাখি দিয়া কিবা লাগিলে তুমি খাবা
দিব দাৰ পাছত মানে ই খুজি থাকে বিহু এইটো দিব লাগে সেইটো বিহু সি যে সদায় নি থাকে সেইটো ক'ব নোৱাৰাই
সেই দেত কওক মৰম কৰেে ক কি কায় কালি আহিছে সন্ধিয়া সময়ত আহাৰ লগ লগ ঠাণ্ডা পানী আনি দিলে দি কেনে আকৌ নেমু কাতি চৰবত বনাই দিলে জলডিকে কাটি চৰফত বাই দিলে জল্দি কেে কলোৱা এটুকুা মোকো দিছে তাৰ দেউতাকক বনাই দিছে খাব কাৰণে
ৰোমৰ ছোৱালীটো একদম বদমাইছ
এই বদমাচি নকৰে এতিয়া ই জমাই থৈ দিয়ে ক যেতিয়া লাগিব মোৰ ফৰা ল'বা তোমালোকে পইচা মোৰ পৰাই লয় আমাৰ পৰা লয় তথাপি সময়ত যেতিয়া দৰকাৰ প দি দি
এ আমাৰতো এইটোয়ে কৰে তথাপিও তাতো হিচাপ থাকিবই
হিচাপ নকৰে মইকৈ ডিড আনি দিছোঁ ৰহয় হটকে লোৱায় তাৰতেতমাক দিছো যে কামত গৈছা পইচা নাই এইটো লৈ যোৱাি চ দুপুৰীয়া কিবা খাই দিবা
একো বুজি নাপায় সিহঁতৰ একদম জ্ঞান কম
উম ভাত চাত খাইছা
নাই কাপোৰ দৈ পাছতহে খাম
এতিয়া ছোৱালী স্কুল গৈছে
উম ছোৱালীটো স্কুলত গ' ল'ৰা এটা গ'ল ডাঙৰটো যাব এতিয়া
ডাঙৰ তটো এঘাৰ বছ ভতি পেলা যাব পৰিক্ষা আছে
হ'ব ঠিক আছে তেনেহ'লে
অ ঠিক আছে